হেল্ল',
হেল্ল',
শুনিছা?
অ', অ', শুনিছো।
কি কৰিছা?
বৰ্তমান লিখি আছো।
অ', কি পঢ়ি আছা?
আছামিছ।
উম। পিছে ভাত পানী? খালে নে নাই?
হ'ল, হল। জচ হ'ল।
উম, কি বনালা?
বেঙেনা, বেঙেনা ভাঁজি।
বেঙনা খাবাজি, বেঙেনা খাবা আাজি? উম। উম। আচ্ছা, মাহঁতৰ ভালেই? আপুনি নক'লেও হ'ব তোমাৰ বুলি তুমি বুলি ক'লে হ'ল।
ফচ কলহিনা গম নাপাওঁ বৰ্তমান। ফাৰ্ষ্ট কল হয় মোৰ গম নাপাও তেতিয়াহলে।
উম। মাহঁতৰ ভালেই?
বাকী তোমাৰ? উম, ভালে আছে বৰ্তমানতো।
আছো আৰু, উম।
অহ।
পিছে কেনেকুৱা আজি?
কি কৈছা?
তেনেকাই ৰ'দ দিছে পুৰা যিটো। হেল্ল'?
শুনিছা নে?
অ', শুনিছো শুনিছো।
আমাৰ ইয়াতো বহুত গৰম আজি।
পূৰা দিছে গৰম।
হম?
পূৰা দিছে গৰম।
উম। আমাৰ ইয়াতো আজি গৰম দিছে তাতে লাইট দালো নাই দিনতটো।
তে কি ক'ব আৰু গৰমটোত। বাকী আপুনি কলেজ যায়, নে নাই?
কলেজ আজি নগলো বাৰু।
উম। পুছা বাকী কোৱা।
আছ মানে ক্লাছ পঢ়ি আছ নে নাই।
উম, টুৱেল্থ।
অঁ।
ফাইনেল আছে আৰু এইবাৰ আৰু।
উম, চেম। মইও টুৱেল হয় বাৰু ফাইনেল দিব লাগিব।
কিন্তু আলু গোটেই কৰি আলো
তুমি বোলে এতিয়া পঢ়ি আছা বোলে আছামিছ জানিব লাগে।
এহ এই গল আছামিজটো মেইন।
স্পেলিং কৰি লাষ্টত ভুল হৈ গ'ল।
তুমি বেছি টান পোৱা চাবজেক্টটো কি?
ইংলিছ বাবা।
চেম চেম মইও কিন্তু নপঢ়িলেও নহয় নপঢ়িবতো লাগিব।
সেইটোৱে ব্ৰিটিছ জানো ক'ৰ পৰা আহিলে এডাল।
উ
উ
ক'ব নালাগে আৰু আমাৰ মানে আমি অসম আমি আনো ত আমি আছামিছতো ত আমাৰান আমাৰ কাৰণে মানে ইংলিছ টো টান লাগে। ত আৰু তাতে আমি আামি মিডিয়ামত পঢ়াতটো ইংলিছ মিডিয়ামত পঢ়া শলাক নালাগে। ইমান টান বেছিভাগে চাবাচোন ইংলিছতটো ভালেই পায়।
হয়। আমাৰ দ্বাৰাটো নহব কিন্তু।
এতিয়া আমি অ আমি মানে ওৱান আমি মানে পঢ়িছো তো সৰু পৰাতটো অসমীয়াই পঢ়িছো ন। তোৰ আমাৰ কাৰণে ভাল লাগে আৰু।
উপায় নাই এতিয়া মাজে মাজে যাব লাগিব।
উম। তাতে আকৌ নাইনটিন। মানে ওৱান মানে ছিক্সৰ পৰাতো তাতে হিন্দীতো আছে এতিয়া। দিছে তেওঁলোকে এনেই বাৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়োৰ হিন্দীতটো নলওঁ বুলি কলো নলব পাৰে আৰু।
নাই সেইটো
উম কিন্তু ইংলিছটোতো নোৱাৰা যাবতো লাগিবই এইটো। ইংলিছ চাবজেক্টটো। উম, বেলেগ বেলেগ উম নেৰে আৰু পিছৰ পৰা।
ৱালৰ পৰা পিছতে লাগি আছে আৰু দিয়া কিন্তু আমিও এৰি দিয়া নাই নহয় তাৰ পিছত লাগি আছে ওৱানৰ পৰাই লাগি আছে।
আজিলৈকে পৰা নাই সেইটো বেলেগ কথা।
উম-উম সেই উম, মানে দিয়া নাই নহয় ন।
নিটোৱে।
মই গৈ আছো আৰু
হম, এইবাৰতো আৰু টান হব চাগে।
উম তুমি বাৰু ভালকে পঢ়িছা নে নাই এতিয়া কিমান বজালৈকে পঢ়া ৰাতি কিমান টাইম
টাইম। আজি বহিছো থাকে ভালক অলপ।
এনে নবহা নেকি।
এনে এনেতো মোবাইলটো ল লাগি থাকো।
উম উমম কিন্তু আমাৰ জীৱনত কিন্তু মোবাইলটো আহিয়ে আমাৰ বৰবাদ কৰি দিছে আৰু।
হা কাৰণ ত সেইটোৱে মেইন।
উম, আমাৰ আমাৰ মবাইল চাই - চাই টাইম খিনি গুজ যায় খিনি
আহ ফাইনেলৰ-ফাইনেলৰ কাৰণে কিমান মাহ আছে সাত মাহ আছে চাগে অকল।
উম, কিন্তু আমাৰ কিন্তু গাত লাগিছে জানো নাই লাগা।
আহ, আমি ফূৰ্তিত উৰি আছো আমি।
যি হব-হব যি হব- হব দেখা যাব আৰু টাইম আহিলে।
জ' হোগা দেখা যায়েগা।
উম, এতিয়া এনেকুৱা নালাগে কোৱা এ আজি নপঢ়ো দিয়া কালি ভাল কালিৰ পৰা ভালকে পঢ়ি কৰিম কিন্তু কালি আকৌ কোৱা হোৱা এইটোয়ে কথা।
এ, এইটোৱে-সেইটোৱে হৈ যায় আৰু।
উম,
সেইটো কৰিলে কিন্তু দিগদাৰ হয়।
পিছত বোলে এনেকে কৰোতে-কৰোতে বোলে এনেকুৱা কৰোঁতে-কৰোঁতে বোলে তুমি ধৰা কালি পৰীক্ষা আছে আজিও বোলে সেইটোৱে কৰা হ'ল বাৰু।
মোৰ ক্ষেত্ৰত হয় বাৰু।
উইচ,
পৰীক্ষাৰ আগদিনা পঢ়া।
কিন্তু ফাৰ্ষ্ট ইয়েৰৰ এনেকা লাগে এতিয়া ফাৰ্ষ্ট ইয়েৰত সেইদিনাখন এডমিচন লৈছিলো হে আজি ছেকেণ্ড কেন্দ পাই গলো।
তাকেই। মেট্ৰিক দিছিলোঁ নিচিনা লাগিছে।
উম, সেনেকুৱাই লাগে মেট্ৰিক দিছিলো সেইদিনাখন কাইলৰ পৰহি। উ, আজি পালেহিয়ে ফাইনেল আৰু হায়াৰ ছেকেণ্ডাৰী। উম, আমাৰ দুখ কেতিয়া খতম হ'ব আৰু নাজানো আৰু।
লগাটো নাই খতম হ'ব বুলি।
উম, এইটোৱে। আমাৰ ঘৰত দুখটোৱে এ মানে পিছ নেৰাই হৈছে।
এ আমাক ভাল পায় আকৌ।
অ, তাকে। সেইটোৱে ক'ব লাগিব আৰু এতিয়া। নে যেতিয়া ন'।
উম,
পিছে ৰাতিপুৱা কেইটাত উঠা?
অ', ৰাতি খোৱা টাইম ৰাতি যদি এঘাৰটা বাৰটা হয় ছটা বজা।
উম।
দহটা মানত হলেতো চাৰে পাঁচটা চাৰিটা।
উম, উম, বাহ! সোনকালে উঠা মানে তুমি?
নুউঠিলে ঝাৰু খাব লাগিব যে।
অ, তুমি মানে মাৰ খোৱা মাৰ পৰা?
গৈছা?
উম, উম
লাডলা বেটা হয় না লাডলা বেটা ক'ত
উম, তাকে মোকতো উুঠিলেতো বিচনাতে দিবগৈ লয় আৰু মই উঠিব লাগে আৰু।
দুখ।
উম। পঢ় পঢ় বুলি কৈ থাকে আৰু, পঢ়িব লাগে।
দৰ্শন দিব আৰু অলপ পিছত।
উম, মোকো দিব আৰু অলপ, উম। ক'ব আৰু মোবাইলতে লাগি থাকিবি কাম পঢ়িব লাগে ফাইনেল আহিছে। তেনেকে কব আৰু।
এটো তোক সদায় দিয়ে।
ত মোকতো বেলেগ একো নকয় ক'ব লোকৰ পোৱালি চ লোকৰ পোৱালীক চাবি গৈ তই। কেনেকে পঢ়ে বোলে আৰু তই নপঢ় বোলে। লোকৰ পোৱালিক মানে তুলনা দি দিয়ে কৈ থাকে। সেইটোৱেইতো বুজি নাপাও ন মাহতে। মানে শুনা আমি মানে যাতে সলনি হওঁ আমি পঢ়ো সেইটো বিচাৰি ন মাহঁতে। ত সেইকাৰণে এইটো কয় আৰু।
আৰু যেতিয়া বেলেগে বেয়া কয় আমি সেইটো কওঁ কিন্তু সতিয়া আমাক গালি পাৰি দিয়ে কিন্তু। তই বেলেগক চাব লাগে নি নিজক চাব লাগে।
হম্। ঠিক আছে হ'ব দিয়া, তুমি পঢ়া। মই পঢ়োগৈ আৰু। উম। উম।